নমস্কাৰ গ্ৰহণ কৰিব। নমস্ কাৰ গ্ৰহণ কৰিব।
মই নকৰো।
কৰিবই লাগিব আপুনি।
মই গ্ৰহণ নকৰোঁ।
কৰিবই লাগিব আপুনি।
মই নকৰোঁ।
কৰিবই লাগিব।
দিয়ক কৰিছো কৰি কিনে
সুপ্ৰভাত।
সু প্ৰভাত।
শুভৰাত্ৰি।
শুভৰাত্ৰি।
শুভ গধূলি।
শুভ সন্ধিয়া।
উম।
উম, হয়দে।
হয়ে।
মই অমুক অমুকৰৰ পৰা কৈ আছো, আপোনালৈ এই ফোনটো এই যোগাযোগটো গৈছে। কাৰণ আপুনি অমুক-অমুক টাইমত অমুক -অমুক সময়ত অমুক-অমুক ভুলটো কৰিছে, সেইটো কাৰণে আপৰা অমুক- অমুক অমুক অমুকৈ ভুলটো কৰাৰ কাৰণে স্বীকাৰ কৰা হৈছে অমুক অমুক-অমুক - অমুক।
হয় হয়- হয়-হয়। অমুক তমুক- তমুক অমুক অমুক-অমুক অমুক হয় অমুক তমুক। তমোক অমোক।
উম। অমুক আমুক- অমুক-আমুক-আমুক- আমুক।
কৃপয়া ধ্যান দিজিয়ে।
হয়, হয় ইমান।
চৰি, চৰি অ' ক্ষমা কৰিব, ক্ষমা কৰিব। ক্ষেমা।
অ'।
মই কবলৈ যাই আছো যে।
আপুনি কাইলৈ মহাবিদ্যালয়লৈ যাবনে?
মই কালি মহাবিদ্যালয়লৈ যাম।
অ'।
যাম কালি আমাৰ মহাবিদ্যালয়ত। কি আছে? নাম ভৰ্তি আছে, নাম ভৰ্তি, নামভৰ্তি। পান আছে।
উ'ম।
সেইবাবে মই মহাবিদ্যালয়ত ডেইলি দৈনন্দিন। দিনাৰ দৰে। কালিও মই মহাবিদ্যালয় উপস্থিত থাকিম। উপস্থিত থাকি মই। বহুত, বহুত।
আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
হয়, মই মহাবিদ্যালয়ত উপস্থিত থাকি। কালি মই বহুত, বহুত। মনৰ পৰাই। মনৰ পৰাই ভাল পাম যেন পালোঁ।
অ' হা।
মই এইখিনি আশা ৰাখিলোঁ। কালি যেন মই মহাবিদ্যালয়ত কি হৈছে? কিবা কি হৈছে ও‌ঁ?
আমাৰ সংগঠনটোত ভাল পাওঁ। হয়। আমাৰ সংগঠনত কালি কি কি হৈ হৈছে? এইটো সেইটোক ফোন কৰি এনেই মোৰ মাথাতো গৰম উঠি আছে তাত। এই এহেতে ফোন কৰি মাথা চাথা গৰম উঠি গৈছি। জালা খাই উঠি ঠিক হিচাপ নাই।
মোৰ। উ মোৰ। আন এটা নম্বৰ
উম।
শুনিছা নে? মোৰ আন এটা নাম্বৰ
কোনে আপোনাক ওস্তাদি কৰি কোনে আপোনাক ওস্তাদি কৰি নে ওলাই আহিব দিছে।
মই আপুনি
কথা কয় আৰু
আপুনি সোমাই দিব মোক পুনৰ পুনৰ নতুন এটা। মোক যোগাযোগ কৰিব পাৰা নম্বৰত।
হয় হয়।
সেই নম্বৰটো সোমাই দিয়াৰ পিছত মই আপোনালোকৰ দলটিক
উম।
উম উম উম উম উম উম উ উম উম উম উম উম উম।
উম।
উম।
উম খবৰ ভাল।
ভাল।
খবৰ ভাল।
হয়।
মানে মোৰ কেছটো
কি হৈছে?
তাৰ মানে বস্তুটো কি হৈছে মানে
কি হৈছে?
ইমান মানুহতো মই ঠিকেই আছিলো দেই। নৰ্মেল কে কথা পাতচোন তই।
হয়।
মই মানুহো মই ঠিকে আছিলো মই তোক দেখা পোৱা আনিছিলো মই ঠিকে আছিলো।
হয়।
মই ঠিকেই আছিলো মই তোক নেদেখাকে তো লগত কথা নাপা প্ৰায় মই ঠিকে আছিলো ফোনত কথা পাতোতেও মই ঠিকে আছিলো। দেখা পোৱাৰ লগে লগে মনটো উদুৰ-পুদুৰ হৈ গল আৰু দেখা পালো আৰু দেখা পালো ধ মনতটো মোৰ কিবা কিবি হৈ গ'ল মোৰ ব্ৰেণ টো যে ভাবি আছিলো এ উৰি যাই কিনে মই মানে উৰি-উৰি-উৰি-উৰি হৈ গল।
হয়
উম-উম।
ক কিবা? তাতে ডি টি ও তাও গিছিল। কৈ থাকে কিবা ।
হয় কি কম মই।
কিবাটো উলটো মুলু মলটো পুলটো অ-অ-অ-অ হৰচৈ দিৰঘৈ সেইগিলা বকি থাকবি মোক যদি কোনোবা আহে আমাৰ ঘৰত ।
অ-আ হৰচৈ দিৰঘৈ হৰচৈ দিৰঘৈ ঋ এ এক দুই তিনি চাৰি পাঁচ ছয় সাত।
এ হেগিলা বাত দি, তই মোৰ তাস্ত উম তাইটো মোৰ সেইকেইটা কমপ্লিট কৰিবা লাগবো মানে কি কয় ইটো সেই কৰবা লাগ প কৰবা লাগব এইটো দুই নম্বৰটো আৰু তোৰ দেত তোৰ দুটা বাকী আছে । মোৰ কিন্তু চাইতা বাজ চেই
এক দুই তিনি চাৰি আমাক লাগে নতুন সিপি।
শুনছনে তই। শুনছোনো তই শুনবিনো তই অ তই, ময়ো কম যে মোৰো শে শেষ কৰিব লাগবটো ।আজিয়ে কিন্তু ক বা লাগবো ইটাও নাই
দিয়ক ।
আয়ো
আজিহে আজি-আজি গোটেইখিনি কৰিব নোৱাৰিম অ-অ। অ উম
ৱা ।
জিঅ' চাউণ্ড ।
এক
কিহৰ শব্দ ওলাইছে?
মোক যোগাযোগ কৰিছে।
হেল্ল' কিহৰ চাউণ্ড ওলাইছে?
উম দাৱত। অ নি নিজৰে চব। উ
হয়ে
মোৰ কাষলে আহি যা শুনছ
হয় আপোনাৰচোন বহুত শব্দ ত ওলাই থাকে
মচট খান উঠে মোৰ লাও খোলাটো মোৰ কাই দূৰত থাকি যায়
কি কৈছে
তোক দেখে মোৰ লাও খুৰাটো মোৰ দূৰত থাকে যাই মানে এই কোমই উম মস্ত খ উঠি ত কিবা বকচোন বকচোন অ আচাকে বকচোন বকচোন অ খান ককচোন
ক খ ঘ গ ন
এনে অ এখনাত বকচোন তাইম
এ ৱৈ ও উ অ আহ হচৈ দিঘই হচৌ দিঘ উ এ ৱৈ উ অ ঔঁ
হা হা উ উম এক দু ই এ দুইতিনি চাৰি বহ।
আমি এক, দুই, তিনি, চাৰি। পাঁচ, ছয় সাত, আঠ, ন, এঘাৰ, বাৰ, তেৰ, চৈধ্য, পোন্ধৰ, ষোল্ল, সোতৰ উঠল, ঊনৈশ বিশ, একৈশ বাইশ। তেইশ, চৌবিশ, পঁচিছ, ছাব্বিছ।
ছাব্বিশ, শাতাইশ, আঠাইছ, উনত্ৰিশ, ত্ৰিশ, একত্রিশ, বত্রিশ, তেত্রিশ।
চৌত্রিশ, পঁইত্ৰিশ, ছাইত্ৰিশ, সাতত্ৰিছ, আঠত্ৰিশ, চল্লিছ । একচল্লিছ, বিয়াল্লিশ, তিয়াল্লিছ, চৱাল্লিছ, পঞ্চল্লিছ, ছিয়ল্লিছ, সাতচল্লিশ, আঠচল্লিশ, উনপঞ্চাছ, পঞ্চাশ। একাৱন, বাৱন, তেৱন্ন, চৌৱন্ন, পচপন, ছাপৱন্ন, সাতাৱন্ন, আঠাৱন্ন, ঊনষাঠি, ষাঠি। কও এ কও।
তই মোক কিমান হেৰি কৰা নো তই কিমান ভাল পোৱানো মোক।
বহুত
কৰ কি কথা হুদচো। আইও।
এই নাগাবি। মই বাছা মোৰ এই মোৰ মোৰ চোলা এটা আছে নহয় চোলাত
মই সংগীত গাইছো।
অ' মোৰ বাচা চোলা এটা আছে নহয় মোৰ চোলা টো বৰ ডাঙৰ নহয় হয় সেইটো কাৰণে মই পিন মাৰি কিন্তু মই ফিটিং ধুনীয়া ধুনু ধুনু কৰি লৈছে। শুনছ, ইবাৰ কৰবি না এইবাৰ তই কৰবি না।
হয় এই এইবাৰ ফোনটো আপুনি সংজয় আপুনি ৰাখক হক এতিয়া এতিয়া অলপ দেৰিকে আপোনাক সংযোগ কৰি আছো মই আৰু অলপ দেৰিকে সংযোগ কৰি আছো ৰব।
এতিয়া নকৰো দে বা